শুনিছো দিয়া কোৱা।
অঁ কি কৰি আছিলা?
এ এনেই আছিলোঁ ৰবা, তুমি কি কৰিছা?
অঁ মইয়ো এনেই আছিলো ৰ বিছনাতে বাগৰি মোবাইলটো তিপি।
হ হয় নেকি এনেই খবৰ কেনেকুৱা?
অ ভালে ৰ'বা, তোমালোকৰ?
উম ভালে ভালে।
অঁ ঘৰৰ।
ঘৰতো ভালে আছে এতিয়া তোমালোকৰ?
অঁ আমাৰো ভালেই আৰু। সেনেকে আছো আৰু তাৰ পাছত অ কলেজ চলেজ কি খবৰ খাতি।
অঁ আমাৰো এই বন্ধ দিছে ৰ'বা গৰমৰ বন্ধ দিলে।
অঁ অঁ বাকী ক'বাত ফুৰিব গলানে?
নাই এনেকে এতিয়ালৈ কতো যোৱা নাই যাম ভাবিছো, অঁ গাঁৱলৈ চাগে যাম।
অঁ।
ময়ো সেয়ে ভাবিছো গাঁৱতে যাম নেকি অকমান হ'ল বা লগৰবোৰৰ লগত ফুৰিব যাম।
অঁহ অঁ এই আৰু ইমান গৰা পৰিছে ইমান ফুৰি আহিব নোৱাৰে ৰবা।
হঁ।
ইমান গৰম পৰিছে বোলো ফুৰি থাকিব নোৱাৰি ৰ'বা।
অ সেইটো হয় দিয়াচোন।
তাকে ইমান গৰম পৰিছে কিযে হব?
তাকে তাকে বাকী- অ এতিয়া কিবা খালানে নাই?
উম নাই খাম আৰু অলপ দেৰিকে তুমি
মইও খোৱা নাই ৰ'বা
অ বাকী মোবাই পি আছিলোঁ সেইবাবে তোমালে ফোনটো কৰিলোঁ বোলো অলমান ইণ্টাৰনেটৰ সুবিধা অসুবিধাৰ বিষয়ে অলপ পাতোঁ।
ভালে চোন পাতিব পাৰি আৰু ভাল মানে আজিকালি ইণ্টাৰনেটটো সকলোকে লাগেইচোন।
কে সেয়হে বে মানে এ হেয়ে ইণ্টাৰনেট আজিকালি নহ'লে মানুহবিলাকে এক ছেকেণ্ডো থাকিব নোৱাৰে দিয়াচোন
হয় হয় তুমি ঠিকে কৰিছা ইণ্টাৰনেটক মানে সকলোৱে ব্যৱহাৰ কৰে বুলিয়ে ক'ব পাৰি ডাঙৰ হওক সৰু হওক মানে সকলোকে লাগে আজিকালি
তাকে আৰু আজিকালি এনেকুৱা হৈছে যে এই ৰিচাৰ্জটো শেষ হলে মানে যদি নেটটো যদি নাপাওঁ এই আমাৰ লগা লগা আমাৰ ৰিচাৰ্জটো কৰিবই লাগে অলপ আমি ৰখিবই নোৱাৰো হয়নে নহয়
হয় হয় তুমি ঠিকেই কৈছা দিয়াচান আজিকালি মানে বো কোনো নোৱাৰে থাকিব বেছি সময় বা কিন্তু সেই বুলি এনেকুৱা নহয় যে এনি টাইম আমি ব্যৱহাৰ কৰি থাকিব লাগে ইন্টাৰনেটৰ
হয় হয় কাৰণ ইণ্টাৰনেটত বহুতো সুবিধা আছে যেনেকে ধৰি লোৱা ইণ্টাৰনেটৰ পৰা আমি ভালদৰে আমি পঢ়া শুনাৰ বিষয়ে জানিব পাৰোঁ। তাৰপিছত আমি ধৰা কিবাটা এ খবৰ খতিৰও আমি ইণ্টাৰনেটৰ পৰাই খুব অ মানে সোনকালে পাওঁ যেনে ধৰা আজিকালি সামাজিক মাধ্যমৰ দ্বাৰা বহুত ভালদৰে আমি যদি ইণ্টাৰনেটৰ তুমি যদি ব্যৱহাৰ কৰ তেনেহ'লে আমাৰ বাবে বহুখিনি উপকাৰ কৰিব পাৰে।
হয় হয় তুমি ঠিকেই কৈছা আৰু পঢ়া শুনাত যেনেকৈ তুমি গ'লে কিমান কি সুবিধা কৰি দিছে হেই ইণ্টাৰনেটৰ আজিকালি মানে আজকালি চাবা ইণ্টাৰনেটৰ যোগেদি আমি কিমান কি চাব পাৰোঁ যোনবিলাক নতুন নতুন এপ ওলাইছে বিভিন্ন ধৰণৰ যত আমি আমাৰ কিবা ডাউট থাকিলে আমি তাত চাব পাৰো বা কিবা আমি যদি বুজি নাপাও বা আমি নোৱাৰোতে আমি সেই এপবোৰৰ যোগেদি আমি মানে নিজৰ পঢ়াৰ ক্ষেত্ৰত আৰু উলিয়াই লব পাৰো বা ধৰা ইউটোব হওক বা কিবা হওক আহ বিভিন্ন ধৰণৰে ভিডিঅ' ত মানে আপলোড কৰা থাকে। যোনবোৰ মানে কিছুমান লেচন থাকে ন সেইবিলাকৰ মানে বেলেগ বেলেগ টিচাৰে সেইবোৰৰ ওপৰত ভিডিঅ' বনাই পেলাই আপলোড কৰি থৈ দিয়ে ত আমাৰ যদি ইচ্ছা যায় আমি সেই সকলোবোৰ চাব পাৰো
হয় হয় ঠিক কথা কৈছা তুমি আজিকালি ইউটোবত মানে যি ধৰণৰ বস্তুৱেই পায় মানে তুমি ধৰা নাজানা কিবা এটা কথা ধৰা মইয়ে আজিকালি বহুখিনি সময়ত মানে এনেকে পঢ়াৰ ক্ষেত্ৰত ইণ্টাৰনেটটো ব্যৱহাৰ কৰোঁ কাৰণ আৰু মানে উম-ত আজি এনেকুৱা হৈছে যে আজিকালি টিউচন নগ'লেও হয় কাৰণ আজিকালি ভালদৰে যদি মোবাইলটোও যদি ব্যৱহাৰ কৰে টিউনত যিখিনি পোৱা যায় সেইখিনি আমি মোবাইলটোৰ পৰাই পাওঁ আৰু মানে ক'বলৈ গলে আমাৰ কভিড নাইনটিনৰ সময়তো খুব ইণ্টাৰনেটে আমাক খুব মানে সহায় কৰিছিল দিয়াচোন যেনেকে আমি অনলাইন ক্লাছ কৰা বা আমি নোটচ লোৱা সেনেকে বহুতখিনিৰ ফালৰ পৰা আমাক সহায় কৰিছিলে। আৰু তুমি তুমি চাগে লকডাউনত বা কৰুণা সময়ত এনেদৰে চাগে পঢ়া শুনাবিলাক আগবঢ়াই নিছিলা।
হয় হয় তুমি ঠিকেই কৈছা মইয়ো এনেদৰে লকডাউনৰ সময়ত মানে পঢ়া শুনা বোৰ কৰিছিলো বা স্কুলৰ পৰা যোনবোৰ মানে অনলাইন ক্লাছ কৰিছিল সেইবোৰো এটেন্ড কৰিছিলো। ত সকলোবোৰ মানে বা খিনি সময়ত যে ঠিক মই কিবা বুজি ন পাইছিলো বা কুৱেশন আনচাৰ লগা হৈছিল তেতিয়া মই ইউটিউবত যিমানবোৰ ভিডিঅ' মই তাত বিচাৰি বিচাৰি উলিয়াই মানে লিখিছিলো তো আমি যদি ইন্টাৰনেটক ভালদৰে ব্যৱহাৰ কৰো তেন্তে আমি আমাৰ মানে ইয়াত সুবিধাটো বহুত বেছি বা উপকাৰিতাও বহুত বেছি কিন্তু আমি যদি ইয়াক সঠিকভাৱে ব্যৱহাৰ ন কৰো অলাগতিয়াল কামত বা এনিটাইম যদি আমি ফোনটোত এ লাগি থাকো তেতিয়া আমাৰ কাৰণে বহুত বিপদ জনক হ'ব পাৰে দিয়াচোন
উম হয় হয় মানে আৰু সেইয়া আৰু মানে আৰু আজিকালি এনেকুৱা ইন্টাৰনেটত ওলাইছে যে। অকল মানে এজন বা দুজনে ভিডিঅ' বনাই পেলাই ইউটিউবত নিদিয়ে আমাৰ তাত বহুত মানে চইচ থাকে মাল্টিপাল চইচ থাকে যেনেকে উম আমাৰ এইটো ভিডিঅ' ভাল নালাগিলে আমি বেলেগ এটা ভিডিঅ' চাম এইটো ভিডিঅ'ত আমি বুজি নাপালে বেলেগ এটা ভিডিঅ' বুজিবলৈ পাৰিম হেনেকে আ বিভিন্ন ধৰণৰ বস্তু বিলাক আমি চাব পাৰো আৰু উম কিন্তু ইণ্টাৰনেটৰ বহুতো অসুবিধাও আছে দিয়াচোন তেনেকে তুমিতো জানাই চাগে কি কি অসুবিধা আছে
হয় হয় তুমি ঠিকে কৈছা দিয়াচোন সেইকাৰণে। আমি সকলোবোৰে মানে ভালদৰে ব্যৱহাৰ কৰিব লাগে ইয়াক আৰু উম বাকীতো ক'ব গলে বহুত আছে যে আমাৰ সুবিধা ইয়াত ক'ব গ'লে শেষ নহয় এ বিভিন্ন ধৰণৰ আমি ইণ্টাৰনেটৰ যোগেদি মানে হোৱাটছএপ হক কিবা ধৰক আমি ভিডিঅ' কল কৰিব পাৰো ক'ৰবাত দূৰত থকা মানুহবোৰক আমি চাব পাৰো বা কিছুমান ল'ৰা ছোৱালী যে হোষ্টেলত থাকিব যায় আৰু মানে দূৰত থাকি পঢ়িব যায় তেওঁলোকৰ মাক দেউতাক বোৰে এ মানে তেওঁলোকক ভিডিঅ' কলৰ যোগেদি চাব পাৰে বা তেওঁলোকে এনেকৈ ফটো দিব পাৰে মাক দেউতাকলৈ
হয় হয় আৰু ইণ্টাৰনেটৰ অসুবিধাবিলাক যেনেকে ধৰি লোৱা তুমি আজিকালি অত্যাধিক উম মানে সামাজিক মাধ্যম ব্যৱহাৰ তাৰ পাছত অ অ গেম খেলা তাৰপাছত এই মানে মানে মানুহে বহুত অদৰকাৰীভাৱে আমি ইন্টাৰনেটটো ব্যৱহাৰ কৰি থকা যেনেকে ৰিলচ হোৱা তাৰপিছত ইউটিউবত অলাগতীয়াল ভিডিঅ' বা মানে সেনেকে কিবা চাই থকা সেইবোৰ আমাৰ যিহেতু আমাৰ ইমান এটা প্ৰয়োজন নহয় সেইবাবে আমি সেইবোৰৰ পৰা আমি বিৰত থাকিব লাগিব
অ হয় হয় তুমি ঠিকে কৈছা ত' আমি মই ভাবো আমি ইয়াক আ ভালদৰে ব্যৱহাৰ কৰিব লাগে আৰু বাকী তুমি এনে ফোনটোত এনি টাইম লাগি থাকা নে অকল দৰকাৰী সময়খিনিতে চোৱা
অ মানে দৰকাৰী সময়তো চাও আৰু এনেই মানে ধৰি লোৱা ভাত খোৱাৰ সময়ত হওক ভাত খাই উঠি অলপমান মানে ধৰা মোৰ একো কাম নাই বা সেনেধৰণে মোবাইলটো ব্যৱহাৰ কৰাতো মই ভা সেইটো উচিত কিন্তু মানে ধৰা আমি পঢ়া শুনা বাত বা আমাৰ নিজৰ কৰিবলগীয়া কামখিনি বা তেতিয়া আমি যদি মোবাইল ফোনটো যদি লাগি থাকো তেনেহ'লে সেইটো আমাৰ বাবে খুব মানে উ পিছলে আমাৰ বাবে খুব উম দিগদাৰ হ'ব দিয়াচোন
ঠিকে কৈছা তুমি আচলতে আমি নিজৰ সকলো কাম কাজ বা পঢ়া শুনা এৰি পেলাই আমি ফোনটোত লাগি থা থাকিব নালাগে ইয়াৰ দ্বাৰা আমাৰ বহুত মানে এ অসুবিধা হয় পিছলৈকে যে আমাৰ কাম কাজবোৰ ৰৈ যায় বা আমি কিবা পত্টো কৰিব পাৰোঁ আগতে কেতিয়াবা চাবাচোন ল'ৰা ছোৱালী বোলে আজিকালি মানে অনলাইন ক্লাছ কৰিম বা ফোনটোৰ পৰা লিখিম বুলি কৈ কেনে মাক দেউতাকৰ পৰা ফোন টো লব কিন্তু তেওঁলোকে সেইবোৰ নকৰে অ চচিয়েল মিডিয়াত হওক বা কিবা বেলেগ হয় ইন্টাৰনেটৰ যোগেদি বেলেগ কিবা চাই থাকিব তেওঁলোকে পঢ়া শুনা নকৰে কিন্তু আচলতে এনেকুৱা কৰিব নালাগে আমি নিজৰ পঢ়া শুনা খিনি আগত ৰাখিব লাগে বা নিজে যদি কিবা জব কৰো কিবা কাম কাজ কৰো সেই কাম কাজ খিনি আগত ৰাখি পেলাই সেইখিনিক আ মানে শেষ কৰি কেনে চোৱাটো বেলেগ যে অ এতিয়া মোৰ কাম খিনি ছে বা মোৰ আজিৰ কাৰণে এইখিনি পঢ়া হৈ গৈছে তাৰে পিছত অকমান টাইম চোৱাটো বেলেগ কিন্তু এনেকুৱা নহয় যে আমি সকলো সময়তে চাই থাকিম নিজৰ কাম কাজ সকলো এৰিম বা ৰাতি দেৰিলৈকে ইয়াক ব্যৱহাৰ কৰি থাকিম ৰাতি দেৰিলৈকে ব্যৱহাৰ কৰাৰ ফলত তুমিতো জানাই আমাৰ চকুৰ লেন্স খনত বহুত মানে প্ৰভাৱ পৰে এইটোৰ কাৰণে বা আমাক ডক্তৰ বিলাকেও কয় যে আমি আ ৰাতি দেৰিলৈকে চাব নালাগে ফোনটো তাৰ বাবে আমাৰ চ ত বহুত প্ৰভাৱ পৰে ত' সেই কাৰণে মই ভাবো যে আমি এনেকৈ এৰাই চলিব লাগে যিমান পাৰো কিন্তু এনেকুৱা নহয় যে আমি লাগা টাইম খিনিত এৰাব এৰাই চলিব লাগে যিখিনি সময়ত আমাৰ দৰকাৰ হয় বা আমাৰ প্ৰয়োজন হয় মানে ভাল কামত যে পঢ়া শুনাৰে হওক বা কিবা জানিবলে হওঁক তেতিয়া আমি ইয়াক ব্যৱহাৰ কৰিব লাগে বা আজৰি সময়ত চোৱাটো বেলেগ
অ ঠিক কথা ভাবিছা। উম দিয়া পিছে আজি খুব ভাল লাগিল তোমাৰ লগত কথাখিনি পাতি। আগলৈও এনেকৈ কথা পাতি থাকিম কেতিয়াবা।
ঠিক আছে দিয়া আজি নহ'লে ৰাখিছোঁ।
উম দিয়া।